হেল্লৌ' হেল্লৌ'
হেল্লৌ'
হেল্লৌ' অঁ'
হেল্লৌ' মাততো আহিছে ন।
অঁ'
কৰিব বিচাৰিছো, নহয় জানো?
হয়।
হেল্লৌ'
অঁ' শুনিছা।
হেল্লৌ' হেল্লৌ' হেল্লৌ'